হে'ল্ল হেল্ল' হেল্ল' উম,
আমাৰ আছে না? মোৰ তাত আজ আৱাজে নাহে
হেল্ল'
চাৰ্ভাৰৰ প্ৰব্লেম আছে।
ৰবা হাঁ হেল্ল'
কিবা চাৰ্ভাৰৰ প্ৰব্লেমটো আছে।
উম,
ফোনটো নাকাটিবা দে।
অ', হ'ব
তোমাৰ ঘৰ ক'ত?
মিচামাৰী
কি কৰি আছা?
এনে এতিয়া এনেই আছোঁ।
ঘৰৰ কাম নকৰা? তোমাৰ ইয়াৰ ইয়াৰছ কিমান?
টুৱেন্টি ৱান, তোমাৰ?
এতিয়া কি কৰি আছা?
এতিয়া মই এ প্ৰজেক্ট লিখি আছোঁ।
অ',
তুমি কি কৰি আছা?
ফোন কৰিছো কিবা বেয়া পাইছ?
আঁহা নাই পোৱা।
তুমি এইটো এপ কোনদিনা খুলিছা?
আ, কালি
তোমাৰ ঘৰটো ক'ত আছিল?
মিছামাৰী
মিছামাৰী? বাট কাইছা?
নাই খোৱা, বনাই বনাই আছে নাই খোৱা।
তুমি, তোমাৰ ঘৰ ক'ত?
অলপ মানে মই অলপ মানে আহিল জানি জানিলে
হেল্ল'! হেল্ল'!
হেল্ল'!
শুনা নাই নেকি?
এতিয়া তুমি ঘৰতে আছা?
অ', ঘৰতে আছোঁ।
ঘৰত কি কৰি আছা?
এতিয়া উম, এ, প্ৰজেক্ট লিখি আছোঁ।
তুমি মই যেতিয়া কমেট এ, মানে মেছেজ কৰিছিলোঁ তেতিয়া তুমি ফাষ্টত ৰিপ্লাই দিছিলা! তোমাৰ নামটো কি?
নামটো কি? হেল্ল'! শুনি পাইছা? মই কিবা কৈ আছোঁ শুনি পাইছা? হেল্ল'! হেল্ল'! আৱাজ যাই আছে? হেল্ল'! কিবা আৱাজ যাই আছে তোমাৰ তাত?
অ', আহি আছে।
মানে মোৰ তাত ইমান নাহে আৱাজ, বহুত চুলুকৈ আহে।
অ', তোমাৰ ঘৰ ক'ত?
বহুত চোলো আহে মানে, শুনাই নাযায়।
কিয় চোন আ, মইতো শুনি আছোঁ।
আমালোকে এতিয়া ঘূৰিব আহিছে নদীৰ পাৰত। চিনি পোৱা ঠেলামাৰা হা'?
চিনি পাওঁ।
ঠেলামাৰাৰ আগত অলপমান আগত বেলচিৰি আছে না এটা?
অ', অ'।
তাৰপাৰত নদীৰ পাৰত আমাৰালোক ঘুৰিব আহিছোঁ।
অ', হয় নেকি?
হয়।
আৰু তুমি কি কৰি আছা?
মই বহি আছোঁ।
উম।
নদীৰ পাৰত ভিউটো খুব সুন্দৰ আছে।
না বাদ দিলা?
হেল্ল'!
হেল্ল'!
তুমি নদীৰ পাৰত পাইছা?
নাই, নাই যোৱা।
আহা নাই।
উ, হুম।
তোমাৰ তাত নদী নাই?
নাই ওচৰত অলপ দূৰ আছে।
দূৰ আছে নাযাও?
যাওঁ কেতিয়াবা কেতিয়াবা।
এতিয়া আমাৰ লগতো দেইলি আহি থাকো।
উম,
এতিয়া মানে নদ পানী পাৰিবি সেইকাৰণে অলপ ইমান তিনি চাৰিদিন পিছত পিছত আকৌ মা মাছ মাৰি আছিলোঁ নদীত পুৰা
অ', মা পাল পালা মাছ?
অ',
অ', ঠিকে কিমান পালা?
পাইছোঁ বহুত কাৰেং আছে ন' বেটৰী চিষ্টেম।
অ', অ', অ',
বহুত মজা লাগে আমালোকো চৰ্ত খাই থাকো
উম, ভালে চ'ৰ্ত খাই থাকা।
অ', লাগাই দিয়ে
তুমি পঢ়ি আছানে?
এতিয়া পানী বাঢ়ি গৈছে সেইকাৰণে নাহো
অ',
ৰাতি নদীৰ পৰাত আহিলে বয় কৰে।
অ', অ', ভয় লাগেতো আৰু।
সেইকাৰণে বহুত দেৰি কৰি আহোঁ ৰাতি নাহো এতিয়া। আহিছে আজি মানে এইটো এইটো বেলচিৰি আলাপ কৰিলে মানে এচ তাৱ আছে ন '।
উম,
মানে বহুত আৱাজ থাকে সেইকাৰণে নদীৰ পাৰত পোৰা খালী জাগা, এতিয়া আৱাজ কিবা আৱাজ নাহে বহুত কোনটো জেগা মানে চাইলেণ্ট।
উম, উম,
ইয়াত আলাপ কৰি বহুত ভাল লাগে কথা পাতি
উম,
আৰু তুমি পঢ়ি আছো নে নাই?
তুমি এই এপটো কোনদিনা খুলিছিলা?
আ, পৰহি দিনা খুলিছিলোঁ।
তোমাক কোনে খুলি দিছিল?
এ এজন লগৰীয়া।
তোমাৰ পাৰা বহুত খুলিছে ন?
উম, তোমালোকৰ ফালে কিমান আছে?
তুমি কেৰালা গৈছিলা?
নাই যোৱা।
কিয়?
এনেই
কেৰেলা যাবা।
উম, যাব লাগিব। এইফালে কি আমাৰ ফালে আছে, এইফালে নদী অৰুণাচল আছে, অৰুণাচল ফালে যাওঁ আমি।
আছে?
উম,
কেৰেলা যাব লাগে ন'।
উম, যাব লাগে যাব লাগে।
তুমি চলোৱা
অ', চলাও।
নামটো কি?
নাম নংগ বসুমতাৰী
নামটো ৱাটছাপত দি দিবা দেই।
অ', হ'ব।
উম, হ'ব দি দিম।
তোমাৰ সপোন কি তুমি কিবা হবানে? কি?
আ, কৰি আছোঁ কিবা কিবি এতিয়া
কিয়বা?
এক্সাম চেক্সাম দি আছোঁ।
বাহ, ইমান ডাঙৰ সপ্ন সপোন লৈ বহি থাক।
উম, তুমি তুমি কি কৰিবা?
মই
উম,
ভিডিঅ' বনাও।
ভিডিঅ' বনাও। ভিডিঅ' কিমান ভিউজ আছে?
হেল্ল'
হেল্ল' কি ভিডিঅ' বনোৱা?
ফানী ভিডিঅ'।
উম, কিমান ভিউজ আছে লাইক আছে?
ফানী ভিডিঅ' বনাওঁ।
উম,
তুমি কলেজ পঢ়া, কলেজ না স্কুল?
কলেজ কলেজ
কলেজৰ
অ', কলেজত পঢ়ি আছোঁ।
ফাইবদিচন কিহত পঢ়া?
ফ'ৰ ছেম ডিগ্ৰী ফ'ৰ ছেম
অ',
কালি যাম আমিও এফালে ঘূৰিব বহুত এতিয়া এচাই
তোমাৰ এক এক্সাম আহি শেক
এক্সাম শেষ হ'ল।
কোনদিনা শেষ হয়?
অ', ফাইনেল একজাম আমাৰ তেতিয়া শেষ হৈছিলে।
জুনতে শেষ হৈছে, জুনৰ আ বাইশ তাৰিখ মানত শেষ হৈছে।
বাইছ তাৰিখত?
অ'।
অ'।
তুমি কি মই ৰঙাপাৰা কলেজ।
তুমি কি কৰিবা?
মই কৰিম দোকান চোকান দিম।
অ'। তাকেই এনেকুৱাই কৰিব লাগে।
উম। তুমি?
মই?
অ'।
এ, অলপমান আগত কৈছিলোঁ ন!
নাই শুনা, আাকৌ কৈ দিয়া।
তোমাৰ তাত আৱাজ নাযায়?
আহাই নাই ভালকে।
কিয়?
নাজোনো।
মোৰ তাতো অহা নাই।
অও। এতিয়া কেইটা-কেইটামানত যাবা ঘৰ?
যাম, আঠটা নটা।
আৰু কোৱা আৰু? কি, কি কৰ তুমি কি, কি কৰিবা কি, কি নকৰা মই শুনাই নাই তুমি কোৱা।
যাম ঘৰত অলপমান পিছত, গুচি যাম।
অ'।
তুমি এতিয়া ক'ত আছা?
মই এতিয়া ঘৰতে আছোঁ।
ঘৰত?
অ', ঘৰত এচাইনমেন্ট লিখি আছোঁ।
এইটো এপ, তুমি কেতিয়াৰ পৰা চলাই আছা?
অ', অথনি ক'লো দেখোন তোমাৰ তাতো আৱাজ নাই যোৱা নেকি?
নাই যোৱা।
অ', পৰহি খুলিছোঁ, পৰহি দিনা পৰহি।
পৰহিৰ দিনা?
উম।
ময়ো সেইদিনাই খুলিছিলোঁ।
অ', ভালে।